শুনা পাইছোনে
পাইছো শুনা পাইছো। কি কৰি আছা?
আছো এনেই পঢ়ি আছিলো আ আপুনি কি কৰি আছে
ময়ো বহিয়ে আছো
বাকী খবৰ ভালে নে?
ভালে ভালে তোমাৰ
হয় আছোঁ ভালেই
অ বাকী আজি আহ মই বাতৰিত চাই আছিলো যে আমাৰ বাকি আছি আ অসমৰ বানপানীৰ সমস্যাটো মানে সমাধান হোৱা নাই এইটো বাঢ়ি আহ দিনক দিনে বৃদ্ধি পাই আছে তাৰ বিষয়েও আজি অলপ আলোচনা কৰো নেকি
হয় কৰিব পাৰি এইটোতো বহু আগৰ পৰাই চলি থকা সমস্যা হয়
হয়
সমস্যাটো সমাধানৰ বাবে এতিয়াও মানে উপযুক্ত একো পৰিকল্পনা ওলোৱা নাই
হয় হয় এনেই তোমাৰ বানপানী খুব খবৰবোৰ তুমি কোৱাৰ দৰেই প্ৰতিবছৰে একে অৱস্থা দেখি বহুত বেয়া লাগে মানে
হয় সচাকে মানে দেখি আহ বহুতে বেয়া লাগে বহুতো বহুতো মানে দুখজনক হয় বৰষুণ আৰম্ভ হলে অসমৰ বিভিন্ন অঞ্চলত পানীৰ তলত বিভিন্ন অঞ্চলত পানীৰ তলত ডুব যাব যাব লগা হয় বহু মানুহে ঘৰ বাৰী এৰি আশ্ৰয় শিবিৰলৈ যাব লগি। হয় বহুতো মানুহে বেলেগ বেলেগ ঠাইলৈ ওখ আহ পাহাৰীয়া ঠাইলৈ গৈ তাতে আশ্ৰয় লব লগগীয়া হয়।
হয় হয়।
হয়।
মই ভাবো বানপানী যেন অসম মৰ জীৱনৰ এটা অংশ হৈ পৰিছে, কিন্তু ইয়াৰ ফলত মানুহে যি কষ্ট পায় সেইটো ভাবিলেহে বহুত বেয়া লাগে আচল
হয় ঠিকে কৈছে আপুনি, মানে বিশেষকৈ দৰিদ্ৰ পৰিয়াল বোৰৰ বেছি ক্ষতি তি হয়, আহ বহু মানুহৰ কেঁচা ঘৰ যিবিলাক থাকে সেইবোৰ ভাঙি যায় আৰু সকলো সামগ্ৰী নষ্ট হৈ যায়, আৰু সমতল অঞ্চলত থকা যিবিলাক ঘৰ আছে তাতে আহ বানপানীয়ে সোনকাল আহ সোনকালে মানে, আহ ঠাইবোৰ নষ্ট কৰি দিয়ে তেওঁলোকৰ ঘৰবোৰ নষ্ট কৰি দিয়ে আৰু যিবিলাক বস্তু বাহানি থাকে সেইবোৰতো গোটেইখিনি তেওঁলোকৰ মানে বহুতে দিগদাৰ হয় গোটেইখিনি নষ্ট হৈ যায়।
ঠিকে কৈছে ঠিকে কৈছে দিয়া এই একদম একমত অ বানপানী হলে তোমাৰ এই গৰা খহনীয়া হয় লগতে খেতি বাতি এইবোৰ সকলোবোৰ নষ্ট হৈ যায় মানুহৰ, আহ হয়। গোটেই মানুহৰ যে, গোটেই বছৰৰ কষ্ট এবাৰতে মানে পানীত গোটেই তো মিহলি হৈ যায় তাকে তাকে। কে, এনে তা কি কয়, আহ তুমি এনে বানপানীৰ প্ৰত্যেক প্ৰত্যক্ষ ভাৱে তুমি কেতিয়া বান হেৰি অভিজ্ঞতা আছে নেকি তোমাৰ প্ৰত্যেক অভিজ্ঞতা আছে নেকি বানপানীৰ?
আছে, এ ময়ো মানে বানপানীৰ প্ৰত্যক্ষভাৱ অভিজ্ঞতা কৰিছো, আমাৰ অঞ্চলত মানে এবাৰ বান বানপানী আহিছিলে। ঘৰত পানী সোমোৱা নাছিল, যদিও মানে ওচৰৰ ৰাস্তাবোৰ গোটেইবোৰ ডুব গৈছিল, কেইদিন মান স্কুল বন্ধ আছিল তেতিয়া মানে অ, স্কুল বন্ধ থাকোঁতে আমি ঘৰৰ ভিতৰতে আৱদ্ধ হৈ থাকিব লগা হৈছিলে, যিহেতু গোটেই ৰাস্তাবোৰত পানী ভৰি পৰিছিলে আমি ঘৰৰ পৰা বাহিৰও ওলাব পৰা নাছিলো সেইবাবে মানে বানপানী স এনেকে অলপ প্ৰত্যয়ক্ষ বাবে অভিজ্ঞতা হৈছিলে, তোমাৰ বাৰু কিবা সেনেকুৱা প্ৰত্যক্ষ অভিজ্ঞতা আছে নেকি?
অ, মই এবাৰ আমাৰ গাঁৱৰ, আমাৰ গাঁৱৰ বাৰু অৱস্থা ভালেই কিন্তু এবাৰ মই এজন মোৰ এজন আত্মীয়ৰ ঘৰলৈ, আহ আত্মীয়ৰ ঘৰলৈ যাওঁতে তেতিয়া বানপানী হৈছিল বানপানী সোমাইছিল মানে। অ। তেওঁলোকে, স্কুলত খোলা আশ্ৰয় শিবিৰত থাকিব লগা হৈছিল আৰু তাৰোপৰি তোমাৰ তাৰ আহ বানপানীৰ পিছত তোমাৰ বিভিন্ন ধৰণৰ বেমাৰ যেনে মেলেৰিয়া, ডেংগু এইবোৰ মানে ব এইবোৰে গোটেই অঞ্চলটোত মানে বিৰাজ কৰিছিল মানে সকলো মানুহ বেমাৰ ভুক্তভোগী হ'ব লগা হৈছিলে, ত' বানপানী এবাৰ হৈ যোৱাৰ পিছত মানে সেই অঞ্চলত অকল পানী মানে ক্ষতি যিখিনি কৰে সেইখিনি ক্ষতিটো বেলেগ তাৰপৰি আৰু বেমাৰ আজাৰো বহুত বৃদ্ধি পায়।
থাকে সেই বাবে তাৰ বাবে আৰু বেছি বহুতে মানে গাঁৱৰ মানুহৰ গোটেই অঞ্চলৰ মানুহখিনি বহুতো খিনি ভুগিবলগীয়া হয় নহয় নে
হয় হয় হয়, আৰু তোমাৰ সেই সময়ত তেওঁলোকৰ বাবে নিশ্চয় বহুত কষ্ট হৈছিল তেওঁলোকৰ।
হয় বহুতে কষ্ট হয়, বিশেষকৈ সৰু ল'ৰা ছোৱালী বিলাক আৰু বৃদ্ধ বিলাকৰ সমস্যা বেছি বৃদ্ধি পায়, আহ তেওঁলোকৰ খোৱা বোৱা, শুই থকাৰ ব্যৱস্থা সকলোতে অসুবিধা হয় তেওঁলোকে যিহেতু আহ সৰু ল'ৰা ছোৱালী বিলাকো একো বুজিও নাপায় তেওঁলোকৰ স সিমান খিনি জ্ঞানো নহয় যে তেওঁলোকে বানপানী হলে কি কৰিব লাগে, কি কৰিব নালাগে সেইখিনি বুজি পাব, তেওঁলোকক চোৱা চিতা কৰিব লগা হয়, তেওঁলোকৰ তেওঁলোকৰো বহুতেই অসুবিধা হয় আৰু বৃদ্ধ মানুহখিনিৰ বহুখিনিয়ে অসুবিধা হয়।
হয় হয় ত আৰু আটতকৈ ডাঙৰ সমস্যা হৈছে তোমাৰ বিশুদ্ধ পানী খোৱাৰ সমস্যা, বানৰ সময়ত পানীৰ পৰা বিভিন্ন ৰোগ যিহেতু পৰা আশংকা থাকে গতিকে বিশুদ্ধ পানীতটো পাবলৈ টান।
হয় এইটো ঠিকেই কৈছে।
হয় এ ডায়েৰিয়া জ্বৰ ছালৰ ৰোগ আদি এই এইবোৰ এইবোৰ বৃদ্ধি পায় বুলি শুনিছো
হয় এইটো ঠিকেইকৈছে এই সকলোবোৰ ৰোগে মানে বানপানীৰ পৰাই আহে আৰু চৰকাৰৰ বিভিন্ন স্বেচ্ছাসেৱী সংগঠনে সহায় কৰে যদিও মানে সকলো মানুহৰ ওচৰলৈ সময়মতে সহায় নাপায় নহয়নে বাৰু
উম ঠিক কথা কৈছা বিশেষকৈ দূৰৱৰ্তী অঞ্চললৈ স পোৱা দেৰি হয় কেতিয়াবা নাও নাও নাথাকিলে উদ্ধাৰ কাৰ্যও কঠ কঠিন হয় দিয়াচোন।
হয় বেছি দূৰ হলে অঞ্চলব বিলাকলৈ মানে নওলৈ যোৱাত অসুবিধা হৈ পৰে?
হয় আৰু পানী কম নোহোৱালৈকে মানুহবোৰেতো নিজৰ ঘৰ ঘ ঘৰলৈ যাব নোৱাৰে । শিবিৰত থাকিব লগা হয়। যেতিয়ালৈকে পানী কম নহয় তো এই আৰু তাতে অ কষ্ট সেইকেইটা দিন বহু বহু কষ্টকৰ হয়।
হয় বহুখিনি কষ্টতে ভুগিব লগা হয়।
হয় আৰু এনে তোমাৰ মতে অসমৰ বানপানীৰ মূল কাৰণবোৰ কি কি বাৰু
অ মোৰ মতেদি অসমৰ বানপান বানপানীৰ মানে মূল কাৰণ হৈছে অতিবৃষ্টি তাৰোপৰি ব্ৰহ্মপুত আৰু ইয়াৰ উপ নদীসমূহৰ পলি মাটি জমা হোৱাাতটো এটা ডাঙৰ কাৰণ আৰু যিমান বেছি বৰষুণ হব সিমানে বেছি বানপানী বৃদ্ধি পাব। আৰু পাহাৰীয়া অঞ্চলৰ পৰা যদি অ বান্ধ অ খুলি পিনে পানী এৰি দিয়ে তেতিয়া সেইবোৰ পানীবোৰ সমতল অঞ্চললৈ আহি তেতিয়াও বানপানীৰ সৃষ্টি কৰে । সেইটো এটা ডাঙৰ সম্য সমস্যা,,
ম ময়ো সেইটোয়ে ভাবো আন এটা ডাঙৰ সমস্যা হৈছে তোমাৰ বন ধ্বংস পাহাৰীয়া অঞ্চলত গছ কাটিলে মাটি খহনীয়া, বাঢ়ে আৰু তোমাৰ নদীত পলি মাটিবোৰ জমা হৈ যায়।
হয় ঠিকেই কৈছে
আৰু তোমাৰ জলবায়ু পৰিৱৰ্তনৰ এটা গুৰুত্বপূৰ্ণ কাৰণ হব পাৰে আগতে ইয়াত আহ আগতে তোমাৰ ইমান অনমীয় বৰষুণ নাছিল বাৰু।
হয় এইটোও ঠিকেই কৈছে আজিকালো বৰষুণ একেবাৰে দেখা পোৱাই নাযায় বহুতে কম কেতিয়াবা অলপ দিনতে অত্যাধিক বৰষুণহ হয় যাৰ ফলত নদীৰ পানী হঠাতে বাঢ়ি যায় আৰু কেতিয়াবা একেবাৰেেই নহয়। আৰু বানপানীৰ ফলত কৃষকসকলৰ বহুত ক্ষতি হয়। ধান খেতি শাক পাচলি সকলো নষ্ট হৈ যায়। যায়। এই বিষয়ে কি বুলি ভাবে আপুনি
অ হয় হয়। কৃষকসকলৰ যিহেতু বছৰটোৰ উপাৰ্জন তেওঁলোকৰ নিমিষতে শেষ হৈ যায়। তাৰপৰত তাত আহ তাৰ ফলত বহুতে ঋণ ল'ব লগা হয় এই আৰু তাৰোপৰি তদুপৰি তোমাৰ গৃহপালিত আহ পশু পক্ষীৰো বহুত ক্ষতি হয় গৰু ছাগলী হাঁহ কুকুৰা বচোৱাতটো টান হৈ পৰে উটি যায় হাঁহ কুকুৰাবোৰ আমি প্ৰায় বাতৰিত দেখিবলৈ পাই থাকো অ গৰু জীৱ জন্তুবোৰো উটি যায় পানীত।
হয় হয় আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জীৱ জন্তুৰ ওপৰতো বহুতো মানে প্ৰভাৱ পৰে নহয়নে?
হয় হয় টিভিত দেখিছো যে বানৰ সময়ত গড় হৰিণ আদি ওখ ঠাই বিচাৰি ওলাই আহে আৰু বহু সময়ত তোমাৰ পথ পথ দুৰ্ঘটনাৰ চিকাৰ হয় এই জন্তুবোৰ
অ হয় হয় ঠিকেই কৈছে যিহেতু তেওঁলোকে। তেওঁলোক হিংসা জন্তু হয় ন ত সেইবোৰ যেতিয়া বাটলৈ ওলাই আহে দিব এতিয়া মানুহে ভাবে তেওঁলোকৰ আক্ৰমণ কৰিবলৈ আহিছে সেইবাবে তেওঁলোক এত চিকাৰ এে কৰিব। কৰিব ধৰে সেইবাবে দুৰ্ঘটনাগ্ৰস্ত হয়। হয়
হয় হয়। আৰু সেইবোৰ দেখি বহুত দুখ লাগে।
হয় ঠিকেই কৈছে?
উম
ঠিকে কৈছে আহ বন বিভাগে যে খাদ্য চেষ্টা কৰে যদিও সকলো জীৱ জন্তুক ৰক্ষা কৰাটো সম্ভৱ নহয়।
হয় ঠিক কথা কৈছা। আৰু এনেই মই যে তোমাৰ মতে চৰকাৰে কি কি ব্যৱস্থা লব লাগে বুলি ভাবা।
চৰকাৰে যিমানখিনি পাৰে সিমানখিনি ব্যৱস্থা লোৱাটো ভাল প্ৰথমতে মই ভাবো যে প্ৰথমতে বান্ধসমূহ মজবুত কৰিব লাগে দ্বিতীয়তে আগতীয়াকৈ সতৰ্কবাণী ব্যৱস্থা উন্নত কৰিব লাগে যাতে মানুহবোৰে আগতে গম পাই যে আজি বানপানীৰ সম্ভাৱনা বনা আছে তেতিয়া তা তেওঁলোকে অ আগতে আগতীয়াকৈ সতৰ্কতা পালন কৰিব পাৰে কিছু পৰিমান হ'লেও তেওঁলোকে মানে বানপানীৰ পৰা ৰক্ষা পাব পাৰে তেতিয়া কিয়
থাকে কৈছা অ মই মই ভাবো যে শিবিৰসমূহ উন্নত সুবিধা থাকিব লাগে যেনে তোমাৰ বিশুদ্ধ পানী চিকিৎসা আৰু খাদ্যৰ ব্যৱস্থা
দুৰ্যোগ আহ ব্যয়ৱস্থাপনা সম্পৰ্কে প্ৰশিক্ষণ দিয়াটো প্ৰয়োজন এ তেতিয়াহে তেওঁলোকে মানে দুৰ্যোগৰ যিকোনো দুৰ্যোগ তেওঁলোকৰ সন্মুখীন আহিলে কেনেকুৱা ব্যৱস্থা লব লে কেনেকৈ তাৰ পৰা ধাৰিব পাৰে সেইটোও তেওঁলোকে ভালদৰে পাব
অ আৰু তোমাৰ তাৰ ওপৰত পৰি ইচ আমাৰ স্কুল কলেজবোৰত তোমাৰ বানপানীৰ সময়ত কি কৰিব লাগে সেই বিষয়েও পাঠদান দিয়া উচিত
হয় নিশ্চয় সেই সেই বিষয়ে মানে শিকোৱাটো অতিকৈ প্ৰয়োজনীয় বহু মানুহে আতংকিত হৈ ভুল সিদ্ধান্ত লয় সচেত সচেতনতা নাথাকিলে মানে ক্ষতি কৰিব পাৰে কাৰণ অ সেইখিনি সময়ত ততে কি কৰিব তেওঁলোকৰ ভ ব ভয় লাগি যায় ভয়তে
হয়
ল মানে তেওঁলোকে কি কৰিব কি নকৰিব সেইটো সেইবাবে তেওঁলোকে তেওঁলোকে ভুল কৰি অ পেলায়
আচ্ছা এনে যদি তোমাক অসমৰ বানপানীৰ সমস্যাৰ সমাধানৰ দায়িত্ব দিয়া হয় তুমি প্ৰথমে কি কৰিবা
অ মোক দায়িত্ব দিলে মই ভাবো যে মই প্ৰথমে নদী ব্যৱস্থাপনা উন্নত কৰিম গছ ৰো অভিযান জোৰদাৰ কৰিম আৰু বিজ্ঞানসন্মত পদ্ধতিৰে বান নিয়ন্ত্ৰণৰ চেষ্টা কৰিম আৰু কিন্তু এই বিষয়ে তুমি কি বুলি ভাবা
আহ মোৰ দৃষ্টিত মই বানপীডিত অঞ্চলসমূহত আহ স্থায়ী আশ্ৰয় কেন্দ্ৰ গঢ়ি তুলিম আৰু ক্ষতিগ্ৰস্ত আৰু কৃষকসকল যিসকল আছে তেওঁলোকক অধিক আৰ্থিক আৰ্থিক দি সহায় দিম
হয় ঠিকে কছা সঁচাকৈয়
হয় আৰু বান সম্পূৰ্ণ বন্ধ কৰিব নোৱাৰিলেও ইয়াৰ খু মানে তোমাৰ এনেকে এ এই এইদৰে কৰিলে বান সম্পূৰ্ণ বন্ধ কৰিব নোৱাৰিলে ইয়াৰ ক্ষতিসমূহ বহু পৰিমণে আমি হ হ্ৰাস কৰিব পাৰো
হয় এইটো ঠিকে কৈছা মানুহেও মানে নিজৰ দায়িত্ব বুজিব লাগিব নদীত আৱৰ্জনা পেলাব নালাগিব গছ গ সংৰক্ষণ কৰিব লাগিব এইবোৰ
অ ঠিকে কথা কৈছা চৰকাৰৰ লগত সাধাৰণ মানুহৰ সহযোগিতাও সমানভাৱে প্ৰয়োজন হয়
হয় ঠিকে কৈছা
হয়
আজি মানে আলোচ আলোচনাটো কৰি তোমাৰ লগত মোৰ বহুতেই ভাল লাগিল আহ বানপানী গুৰুত্বপূৰ্ণ বিষয়ত সকলোৰে মানে স সচেতন হোৱাটো বহুতে জৰুৰী
হয় হয় আশা কৰো আমি সকলোৱে মিলি অসমৰ বাবে কিবা এটা ভাল কৰিব পাৰি ভৱিষ্যত
হয় নিশ্চয় আহ ঠিক আছে বাৰু আকৌ এটা নতুন বিষয় বিষয়ত কথা পাতিম
আহ ঠিক আছে আজিলৈ ধন্যবাদ, আহ।